তেনে অ অ এ এক
হয়, অ', আছিলোঁ ৰ'বা ভাত পানী খাই পেলাই এনে অলপ মান অ', এনে কিয়ে তুমি?
অ', ময়ো ভাত চাত খাই উঠি অলপ অ', আৰ-আৰ-আৰ জিৰণি লৈছিলোঁ। মানে তোমাৰ লগত এটা আজি তোমাৰ বিষয় এটাৰ পৰা আলোচনা কৰিম, সময় হ'বনে?
অ' হয়-হয়, পাৰিবা পাৰিবা নিশ্চয় পাৰিবা।
অহ মানে বিষয়টো হ'ল অহ বৰ্তমান সমাজত মানে আমাৰ যিটো মানে নৱপ্ৰজন্ম হয়। আমাৰ বাহিৰাৰ পাশ্চাত্য সংস্কৃতিৰ কি বেছি মানে আকোৱালি লৈছে লোৱা দেখা পাইছো আমি আমাৰ মানে নিজৰ সংস্কৃতিৰ প্ৰতি মানে অকমান অ' অৱমাননা কৰা যেন অনুভৱ কৰিছো মই - তুমি এই বিষয়ে কি ভাবা?
অ' নিশ্চয় ভাল কথা কৈছা তুমি। হয়ে বাৰু মানে আজি আজিকালি মানে এই, এই তোমাৰ এই সেইবিলাক মানে এই কি বুলি কয় ৱেষ্টাৰ্ণ কালচাৰ বুলি কয় অ', - অ' মানে বাহিৰৰ ৱেষ্টাৰ্ণ সংস্কৃতিটো মানে বেছি আকোঁৱালি লৈছে যেনে এই ধৰা মন্দিৰত নাযাই পেলাই আজিকালি কিছুমানে মানে সেই বেছি অধিক মানে এই গিৰ্জাত যাবলৈ আৰম্ভ কৰিছে বা তোমাৰ মন্দিৰত নাযায়, তোমাৰ আজিকালি বেছি সাজ কচু নধয় বেছি ব্যস্ত ৰাখে ইয়াতে মানে সেইবোৰ মানে কাৰণ আছে কিন্তু
কিন্তু এতিয়া আমাৰ এই যি নিজৰ আমাৰ সাংস্কৃতিক বিহু। অ' বা কাতি বিহুতো আহিলে যি মাৰ আমি আমাৰ দিনত তুলসী পুলি ৰোৱা আজিও কৰি আছো। তুলসী পুলি, আকাশ বন্তি এ জ্বলোৱা এনে। যিবোৰ মানে বিহুৰ পৰম্পৰা। জাতীয় মানে কাৰ্য্য। সেইসমূহ মানে তেওঁলোকৰ আৰু মানে বেছি। সি মানে। আগ্ৰহ দেখা নাই, তুমি কি ভাবা এই ক্ষেত্ৰত?
অ ঠিক কৈছ ঠিক কৈছা। ইমান আগ্ৰহ এটো বহুত। কমি গৈছে, ঠিক আমাৰ মানে ইয়াতে। চহৰত মানে বেছিকে এনেকুৱা প্ৰভাৱ পৰিছে। মানে নিজৰ কামে কাজে বস্ত হৈ থাকে। আৰু নিজৰ সংস্কৃতি। টো একদম পাহৰি গৈছে। মই যি যি। কৰিব লাগে সেইবিলাক মানে একোৱেই নকৰে। এই তেনেকুৱা মানে আৰু। হয়। শুনিছা নে? শুনি আছো মই। হয়, শুনিছানে? হয়। হয় বন্ধু শুনি আছ নে?
অ ছ তেওঁলোকে মানে একো উাৰাপাব বুলি মই ভাবো নহয় ন